হেল্ল' বাইদেউ কি কৰিছে হাই
এইয়া ভাদ বনাই আছো
আচ্ছা আচ্ছা অ পাইছো পাইছোঁ আপুনি
উম, মই পাইছো।
পাইছে নে? অ' অ'অ' অ' মই পাইছে ন, অ' অ' অ' ময়ো সেই ভাত বনাব লৈয়ে আপোনাৰ কথা মনত পৰিলে ৰ'ব
অ' অ' এটা কাম কৰো দিয়ক, আমিতো আৰু ফ্ৰেণ্ডে হয় ন, এতিয়া তুমি তুমি বুলিয়ে ক'ব পাৰো
অঁহ পাৰো পাৰো নিশ্চয় পাৰো। মই আজি হেৰি বনালো অঁ বনা মানে বনা হেৰি বনালো ঢেকীয়া ভাজিলো তাৰপিছত আম এক এসোপামান আছিলে তাকে আম টেঙা দালি ঢেকিয়া কীয়া ভাজি দালি আৰু মই ধৰি লোৱা আম টেঙা বনাওঁ তাৰ পিছত মনত পৰিল, আপুনি যে আমৰ জেলি এটা বনাইছিলে সেইটো খাই ইমান সোৱাদ লাগিছিলে। অঁ সেইকাৰণে অঁ আকৌ আপুনিও মাতিছো চাওচোন, তুমি বুলিয়ে মাতো আঁহ আঁহ কোৱাচোন এইটো কেনেকে বনাইছিলা আমৰ আম টেঙা
আমটেঙা কি কেঁচা আমি নে পকা
কেঁচা মানে পকাইে আমটো পকা মানে পুৰা আধা পকা কিন্তু হেৰি অঁ ম ত টেঙা।
অঁ এটা কাম কৰা তুমি বাকলি দিব ন মানে বাকলি নোহোৱাকে
বাকলিৰ ও বনাই নেকি
বাকলিৰেও পাৰি, অঁ' বাকলিৰে বনাবওঁ পাৰি, অকনমান চুহি খাব পাৰি আৰু এতিয়া
আচ্ছা আচ্ছা কোৱাচোন কোৱা দুয়োটাই কোৱা
তুই দি দীঘল দীঘলকে কাটি লোৱা, ফ্ৰাষ্টতে ত দি বাকলি অঁ বাকলি দি ফাৰ্ষ্ট তে দীঘলকৈ কাটি লোৱা আমখিনি
হয়,
কাটি লৈ, ঘৰত এয়া আছে। সৰিয়হ
আছে, আছে সৰিয়হ আছে
আছে অকমান মিঠাতেল দিলা দি পেলাই সৰিয়হ ফুটাই ল'বা। সৰিয়হ, সৰিয়হ ফুটাই লৈ পেলাই ধুনীয়াকে ত হেৰি দিব মানে আম খিনি খিনি দি ভাজি বা অলপমান এতিয়া মদি যোৱাৰ নিচিনা হ'ব তাতে ভাজোতে একেলগে নিমখ ো দি দিলা নিমখ দি পেলাই যেতিয়া একদম মজি যোৱাৰ নিচিনা হ'ব বস্তুটো তাৰপিছত তাৰ পিছত তুমি ধুনীয়াকে তাতে অকমান গুড় দিবি, গুড় বা চেনি যি দিয়া আৰু
চেনি গুডুৰ দি পেলাই আকৌ ভাজি থাকিবা, মানে ঢাকি দিব ফ্ৰাষ্টতে থাকি পেলাই ধুনীয়াকে ভাজি থাকিব ভাজি থাকিবা তাৰ পিছত যদি হেৰি হয় অকমান পানী দি দিব পাৰা, পানী অলপমান দি দিবা। অ' অ'গোটাকে ৰাখিবা নে থু তুপীয়া কৰিবা?
গোটাকেই গোটাকেই দালিৰ লগত এনেই আৰু হেৰি কে খাম ভাবিছো আৰু
চাটনি টাইপ অ অ অ তেতিয়াহ'লে ঠিকে আছে সেইটো কৰিবা অ অকমান পানী দিবা, দিয়াৰ পিছত লৰাই বস্তুতটো গলিব লাগিব, তেতিয়াহলে কিন্তু একদম গলাই নেপেলাবা গলাই পেলাব নালাগে ধুনীয়াকে তেতিয়া বাকলিটো মানে টানি খাব পাৰি যে ধুনীয়াকে চুপ পি পেলাই বাকলিটো থাকিলে সেইটো হয়। উ উ বাকলিটো থাকিলে সেইটো হয় আৰু, বাকলিটো যদি নাথাকে তেতিয়া হলে ফ্ৰাষ্টতে বাকলিতো গুচাই বস্তুতো টো একেই হয়
অ' অ' অ' অ'
তেতিয়া মানে একেবাৰে গলি যাব আৰু তিয়া হ'ব। আৰু যদি বাকলিটো থাকে তেতিয়াহ'লে অলপ
এটা, এটা, এটা, এটা, এটা হৈ থাকিব আৰু।
হয় হয় চেনিগুড
গুৰটো, অ, অ, গুৰটো কি গোটা গুৰউ দিব পাৰি, নে?
গোটাকে, সৰু, সৰুকে কাটি পেলাই, দি দিবা। স দি দিবা তাৰমানে ভাজি অহ ', জোনতে, মই দি পেলাই কৰা নাই।
হা', -হা',
এই বহুত সময় ভাজিব নালাগে তলত লাগি যাব চাগে দিয়টো হ'লে কোৱাৰ আগে -আগে তেতিয়া দিবা।
অহ - অহ
স একদম জিলি কিঠ কাৰ নিচিনা মানে জোৰ।
অহ ', - অহ ', - অহ ', মানে শোৱাৰ হোৱাৰ সময়ত।
সেইটো চাই পেলাই, গম পাবা আৰু যে
অহ ', - অহ ', - অহ ', আ - আচ্ছা- আচ্ছা - আচ্ছা তুমি কি, বনাইছা আজি? আজি সেইটোয়ে ট্ৰাই কৰো ৰবা? অহ ', আম। টো, ঢেকীয়া ভাজি। অহ ', লেচেৰা আৰু গাজৰ ভাযি তাৰপিছত আৰু মোৰ ছোৱালীয়ে আকৌ চুইট দিছ খাই বৰ ভাল পায়, মিঠা লাভ মানে খোৱাৰ পিছত মিঠা এটা। কিবা লাগেই মানে। সেইকাৰণে ভাবিছো, আম পকা আমো আছে, মিঠা আমো আছে, মানে মই ভাবিলো সেই মিঠা আমেৰে, চাত
অহ ', মিঠা- মিঠা আম খাই, ভাল পাব ন।
উম', অহ ', মি মিঠা আমৰে, সেই চাগুৰে যে, বনাই এটা, পায়স টাইপ
অ অ -অ সেইটো
অ' সেইটো অ সেইটো বনাম ভাবিছো আৰু
অ, অ, অ, তাকে মোৰো হয়, নাই, নাই, মই বনোৱাই নাই, মই সেইটো, তাকে সুধিম বুলি ভাবিছো। একদিন নাইতটো সুধিব লাগিব, ৰবা এতিয়াতো মানে কিবাকে। কিবি কৰি, থকা গৈছে ন, কৰি সেইকাৰণে মানে অলপমান। দিগদাৰ আৰু বাকী ছোৱালী
আচ্ছা আচ্ছা ছোৱালী কি ভি কাই ছে
অ 'আমাকো দৌৰা। দৰি একে বাৰে অ, তাৰপিছত মোৰটাতে আহিবি। কৰ্দৈ আছে।
অ।
মই মানে থেকেৰা ভিজাই থলো। শই, পেলাই। এতিয়া কৰ্দৈ আনিলে বজাৰৰ পৰা এতিয়া মোৰটো। কৰ্দৈ টো এনেকে বৰ দি পেলাই বনাব নোৱাৰিব।
ব, অ, পাৰি, কিয় নোৱাৰি।
হম?
তুমি বৰটো বনাই লোৱা। ব কৰ্দৈটো। খালি মিক্সিত মাৰি ল'বা। কৰ্দৈ কেঁচা কৰ্দৈটো কেঁচা কৰ্দৈটো ধুনীয়াকে পাইছো পাইছো পাইছো। কেঁচা আৰু নৰসিংহও আছে নেকি তোমাৰ তাতে। আছে তুমি হে কৰা কৰদৈটো ধুনীয়াাক হেৰি কৰি লোৱা অ। পিচি লোৱা পিচি লৈ পেলাই অ হেৰি এ এইটো কি কৰিবা পিচি লৈ উম বাতি এটাত থৈ দিয়া তাৰপিছত তুমি অ সৰিয়হ। ফুটাই নৰসিংহ পাত দি দিয়া দি পিনে বৰকেইটা আগতে বনাই ল'বা বৰ যিহৰ বনোৱা বুটৰ বনোৱা বা দালিৰ বনোৱা যিকোনো এনেকুৱা বৰ
দাইলত বনাই আছো অঁ কিন্তু থেকেৰা মই কিহেদি বনাও ভাবি আছো
অঁ অঁ অঁ কৰ্দৈ খিনি হেৰি কৰি পেলাই পিচি পেলাই। সেনেকে অ অঁ এইদে এইটোকি নৰসিংহ আৰু অ সৰিয়হ খিনি ফুটাই লোৱা ফুটাই লৈ পেলাই তাতে। কৰ্দৈ খিনি দি দিয়া দি পেলাই পানী দিয়া মানে অলপমান ভাজি ল ল'বা আৰু দি পেলাই পানী দি তাৰ পিছ বৰকিটা দি। দিয়া
অঁ এইখিনিতো পুৰা হেৰি গলিয়ে যাব অ থেকেৰা চৰ্বত বনাই কিন্তু আজি বতৰটোৱেই তেনেকুৱা নহয় ন চৰ্বত খোৱা বতৰ
বতৰটো অঁ থেকেৰাা খোৱা বতৰ নহয় আৰু আজিৰ বতৰটো সেই বৰষুণ তাকে বৰষুণ পেলাইছে এইফালে তোমালোকৰ ফালে পেলাইছে নেকি অঁ অম্বুবাচী অঁ অঁ অঁ অঁ অঁ এইকেইদিনতো গোটেই চাৰিওফালে ফলৰ বতৰ তৰ অম্বুবাচী আহিল অঁ অম্বুবাচী আহিল মানে চাৰিওফালে ফলে ফল আৰু আম। অঁ
আম যাম এইকেইদিন খাই আমনি লাগিব অ জামৰো পাৰি ন।
উম জাম জাম গুটিটো টো ওলাই লৈ। পিচি লৈ পেলাই ধুনীয়াকে তুমি নেমু নেমুৰ চৰ্বততো দি দিব পাৰা কালাৰটো ধুনীয়া হৈ যায় ন ৰংটো বেঙুনীয়া ৰঙৰ হৈ যায় ন খাবলৈ বৰ সোৱাদ লাগে নেমুৰ চৰ্বতৰ লগতো
তাকে মোৰ চাগে সৰিহ নায়েই ৰ'বা
অ হ হ পাছফুৰন দি দিয়া। পাঁচফুৰণ দি দিয়া অ একে কথা গোন্ধটোহে আৰু। আ বুদ্ধি বুদ্ধি নহয় এইবিলাক। অ', আচ্ছা আচ্ছা আমাৰ আৰু টেঙা ছোৱালীও টেঙা খাই ভাল পায় মইয়ও খাই ভাল। বাকী বিলাকে ভাল নাপায় বাৰু কিন্তু নিজে ভাল পাওঁ যেতিয়া আৰু উ অ আহ সেইটোৱে উ। কোনোবাই খাই খাওক নাখাওক নিজে ভাল পোৱা বস্তুত। ত বনাই লওঁ আৰু। কেতিয়াবা
য়োগা ডে চেলিব্ৰেট
অ আন্তৰ্জাতিক য়োগ।
যোগ দিব অ আহ আমাৰো অলপমান আহ
ঘৰতে বগা কাপোৰ পিন্ধি আজি আমাৰতো এনেকুৱা হৈছে ফটো মেইন প্ৰথম ফটো আহ
আমাৰো বিদ্যালয় যওতে। পঠিয়ালো লৰাক ছোৱালীৰ আকৌ বিদ্যালয়ত আ অ অ ছোৱালীৰো মানে। থাকে এনে সদায় আহ বিদ্যালয়ত কৰায় এইবিলাক।
উম হম
কিন্তু মানে আজি বা আ ক দি নমাটিলে এই হ
অ আজি অ আজি ৰবিবাৰো ন চ চব বিদ্যালয় বিলাকত হে এইটো কৰাও নাই
ন নাই কৰা নাই আমাৰ ওচৰৰ এখ খন আছে তাতে কৰিছে বাৰু। তাতে কৰিলে কিবা গছ চছ কাটি পেলাই বা সেইবিলাকো আছে নেকি! পৰিৱেশৰ কিবাও আজি অ'। কিবা কিবি কৰিছে দেখোন গছৰ ডাল চাল কাটিছে গছৰ ডাল চাল কাটি সজাগতাই নে কি আৰু, এনেকুৱা কিবা চাগে চৰকাৰৰ ফালৰ কিবা দিছে ছাগে?
অ' অ' অ', অ'। দিয়া কথা পাতিল ভাল লাগিলে পালো তুমিও তুমিও বনাই চোৱা বনাই চাই পেলে কেনেকুৱা সোৱাদ
অ' সেইটোয়ে, তুমিও বনোৱা বনাই পেলাই
অ' ঠিক আছে ঠিক আছে দিয়া অ' দিয়া ৰাখিছো উম।